হেল্লো' হেল্লো' শুনিছোঁ শুনিছোঁ শুনিছোঁ শুনিছোঁ। মই যে এতিয়া এনি মই যে এতিয়া এনি আছো তুমি কি কৈছা।
মই এনেই আছো এতিয়া বহি আছো।
অ ভাত যে নাই খোৱা, এতিয়া চাহ খোৱা ভাল দেই, চাহ খাই, চাহ খাই আছো।
এইখনত খাচা খাইছা?
কি কৰিবি এতিয়া আৰু গাঁও অ গাঁৱতো গাও পৰিৱেশ বহুত কিবি খাব চাই গাঁৱত আহ, ৰাতিপুৱা ভীমকল অলপ খাইছো।
আচ্ছা সেইটো কথা মানে
আহ
ৰানিং কৰিব গৈছা নে?
আহ দৌৰিবলৈ যে এতিয়ালৈকে যোৱা নাই দেই লাহেকে যাম বুলি ভাবিছো তুমি গৈ আছা নেকি?
অ কৰিছো অ টাইম। বনাই বনাই গৈ আছোঁ পিছতো কৰিছোঁ আৰু
অ অঁ
অ
ময়ো অলপ লাহে লাহে গৈ আছ যাম আৰু লাহে ধীৰে
তুমি অকল জেগালৈ যোৱাচোন তোমাৰ নেটটো প্ৰব্লেম দিছোতো কিবা লাগিছে শুনিবলৈ
হয় অ ঠিক আছে বাৰু এই এতিয়া কি হল?
আহ হৈছে ভাল
অ নাই নাই মইয়ো মা পাপাই আছে সিহঁ সিহঁতে বহি আছে।
উ মাৰ পায় আছে। বহি আছো মোৰ ওচৰতে আছে তাকে তোমাৰ খবৰটো ল‌ও বুলি ফোন এটা কৰি চাইছিলো,
যিহেতু বহুতদিন ফোন কল একো কৰা হোৱা নাই ন
আহ তাকে কলেজৰ সময়ত যি লগ পোৱা
হয় হয়। এতিয়া কলেজ গৈ আছে নেকি বা গৈ গৈ আছ নেকি?
এচ টু ফৰ চেভেন আৰু শেষ হল এবাৰ
অঁ তেতিকয়া
এটা পইচা নাই?
মই নাই কৰা মই কলেজ শেষ হোৱা পাছত মই একেই ঘৰতে এনেই আছো
অ
এ এতিয়া কলেজ শেষ বাৰ ফত কি কৰিম বুলি ভাবিছা
মাত-মাতো হেল্ল'
হেল্ল'
হেল্ল'
ত শুনিছে
অ শুনি আছো
হয় ম মই কৈছো এতিয়া কলেজ শেষ পাছত কি কৰিব
বৰ্তমান এনেই আছোঁ বাৰু
কৰি আছ
অঁ অঁ
অ তাকে ঘৰত কিছু কথা নেকি
ভাল-ভাল-ভাল
হয় টাইমপাছ গৰ
তোমাৰ মাত তোমাৰ মাতটো ভালকে নাই অহা
হেল্ল'
দদৌ
নাহা নেকি
নাই শুনা নাই শুনা অ এতিয়া শুনিছো এতিয়া শুনিছো
এতিয়া ভাল ন
উম ভালেই
অ এতিয়া এতিয়া যিহেতু পূজা পায় থাকি পূজা চাব যোৱাৰ ইচ্ছা আছে নেকি
পূজা এতিয়া পূজা নহয় এতিয়া গৰম বন্ধ এতিয়া এতিয়া গৰম বন্ধৰ দিন আহিছে ন তাকে জ এম জি জিন্দাবাদ আমি ফুৰিবলৈ যাম আৰু গাঁৱলীয়া লৰা যেতিয়ানো পথাৰ লাগিব যা পথাৰলৈ যাব লাগে পথাৰলে যাম হেল্ল'
হেল্ল, হেল্ল, শুনিছে?
এতিয়া-এতিয়া তুমি কি বেছি ভাল পোৱা?
মই তেনেকে ভাল পাওঁ
কি পূজা
এ পূজা পূজা জেলেপি চেলেপি খাওঁ যে পূজাত
ময়ো অ ময়ো কবলৈ গ'লে প্ৰথমে ভাল লাগে সৰস্বতী পূজা
খছ কিয়
কাৰণ সৰস্বতী পূজাৰ পৰা সকলো ল'ৰা ছোৱালী জ্ঞান আহৰ কৰিব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰা ধৰি আৰম্ভ কৰি মানে বিভিন্ন ধৰণৰ ক তাৰমানে শিক্ষা সৰস্বতী পূজাই পোৱা যায় সেইবাবে সৰস্বতী পূজা মোৰ বেছি ভাল লাগে।
অ হয় নেকি হেল্ল'
হেল্ল হ শুনছো শুনছো
শুনিছা
শুনছো শুনছো
অ, কোৱা?
যিহেতু। সৰস্বতী পূজা আমি ভাল পাওঁ মই। আমাৰ তাৰমানে সকলো তাৰমানে বেছিভাগ হস্তীবিলাক ভাল পায়, কাৰণ জ্ঞানৰ দেৱী যে, জ্ঞানৰ দেৱী।
কথা এটা কওঁ দিয়া? হেল্ল'। তোমাৰ মাতটো আ অলপ আগত মাতটো। ভাল নাছিলো, কি কৈছে ভাল চে কোৱাচোন?
নহয় নহয়। মই বেছিকে সেই ভাল পাওঁ সস্বতি পূজা ভাল পাওঁ।
অ
কাৰণ সৰসী সৰস্বী পূজাৰ পৰাই মানে। যিমান সৰস্বতী পূজাৰ জ্ঞান আহৰণ কৰোঁ।
অ
সেই হ সকলোবোৰ তাৰমানে সৰস্বতী পূজাৰ পৰাই। হয় নই। সৰস্বতী মাহ দেৱীৰ পৰা পোৱা যায়।
মই কথা এটা কওঁ দিয়া।
কোৱা কোৱা?
সি আহ পূজা কৰাতকৈ কিন্তু কিছুমান লৰা কেৱল পূজা কৰাতে চিন্তা কৰে। পঢ়া শুনা কেৱল পূজা কৰিলেই যে সকলো সুফলিত হব নোৱাৰে।
কাৰণ বহু ক্ষেত্ৰত। লৰা ল'ৰা ছোৱালীয়ে নপঢ়িলে এ সৰস্বতী মায় পূজা কৰিলে যে কিছুমান ক্ষেত্ৰত জ্ঞান দিব সেইটো হ'ব নোৱাৰে।
হয় হয় সেইটো সম্পূৰ্ণ
কি বুলি ভাবা নাজানো। কিন্তু মই এইটো ভাবো ন
হয় হয় হয় হয় ঠিক কলা।
উম, মই নকওঁ বাৰু পৰচি মা নাই বা অ সহায় আমাৰ খিয়মান নিদিয়ে কিন্তু ছাত্ৰ-ছাত্ৰী বা ল'ৰা- ছোৱালীয়ে সেই পঢ়া শুনাৰ ক্ষেত্ৰত জ্ঞান মনোযোগ দিব লাগিব।
আহ, সেটো হয় কিন্তু
আহ, সেইটোয়ে
উম উ উম শুনা ক শুনা ক
অ কোৱা
এ আহ যিহেতু অ, এতিয়া তুম শুনিব পাইছোঁ, অসমত বহুত ধৰণৰ চাকৰি চাকৰি-চাকৰি কাৰণে অফাৰ আহি আছে, তুমি সেইবোৰ এপ্লাই কৰি আছা নি বাৰু
কৰিছো। এ বৰ্তমান এতিয়া ঘৰত এনে আছো বৰ্তমান। আৰু মা মা দেউতাও দেউতাৰো বয়স হৈ গৈছে। এতিয়া দেউতা আৰু ইমান বয়সহোৱাৰ কাৰণে। যেতিয়া অকমান কাম কৰিবলৈ অসুবিধা হয়। এহ চাকৰি এটা পালে দেউতাৰো অকণ সুবিধা হ'ব।
অহ। পিছে এতিয়া, কিবা-কিবা চাকৰি ইন্টাৰভিউ দিছা নেকি?
অ দিছো উ কেইবাটাও দিছো দিলো। কিছুমান বেয়াও ভাল।
এতিয়া ফাইনেলি জাষ্ট কেইদিনমান আগত। আচাম এছ-এছ-চি-দি থৈছিলো তাত ৰিজাল্টটো ভালেই হ'ল আৰু। অহ এতিয়া আসাম পুলিচ আহিছে। অ।
ভাল হলে হয় আৰু।
অ তাকেই দিয়া। ভাল ভালকে এটা ভাবিছো। দিয়া। অ বুলিছ আহি আছে। কি ভয় কৰে তেতিয়া।
অ অ। এ এতিয়া অসম পুলিচৰ কাৰণে এতিয়া দৌৰা দৌৰি কৰি আছা নাই?
আহ কৰিব আগ আহ আগতে কৰিব গৈছিলো কিন্তু। আহ আমাৰ এতিয়া বি এ ছিক্স চেমৰ ফাইনেল আছিলে। চিক্স চেয়াৰ ফাইনেল হোৱাৰ কাৰণে কি হল মই আহ এইটো কি আপোনাৰ সিদিনা পঢ়িবলৈ পঢ়িব টাইম মিলাব নোৱাৰে দেখি ৰানিং কৰিব এৰি দিছিলো। এতিয়া আকৌ পৰীক্ষা শেষ হ'ল। সেইবাবে এতিয়া গৈছোঁ
উ অ অ ভালে ভালে কথা ময়ো আগতে গৈছিলো। বহুত দিন হল যোৱা নাই বাও। উ
অ। ভালেই লাগে দিয়া গলে লগৰখিনিও লগ পোৱা যায়। মনটোয়ে ভাল লাগি আহে। অ।
যিহেতু যিহেতু এতিয়া তোমালোকৰ ভিতৰত কিমান কিমান ল'ৰা ছোৱালী আহে এনে দৌৰ মাৰিবলৈ? কি বুলে
ৰানিং কৰিবলে ক'বলৈ গ'লে বৰ্তমান। এতিয়ালৈাকে এডমিত না ওলোৱা নাই। এডমিত ওলালেহে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ মোৰ এ ফিল্ডলৈ অহা দেখা পোৱা যায়। আগৰ পৰা ফিল্ডলৈ নাহে।
অ, হয়-হয়, কিন্তু সেইটো আমাৰ ল'ৰা ছোৱালীৰ বহুত দুখ সেইটো-সেইটো কাৰণে, সেই দিশ কাৰণে বহুতে ৰাণিং কৰাৰ সময়ত, অলপমান কষ্ট পায়।
আহ কষ্ট নকৰে, কেৱল অ থই দিয়া।
কষ্ট তাৰমানে, আমাৰ বাবেও কষ্ট নকৰে, অকল অকলে দু-দুমাহ, তিনিমাহ থকা গত যায়, সেইটো কাৰণে সিহঁতে এটা বহুত অসুবিধা হৈ যায়।
আহ
যিহেতু এতিয়া চাওক তালৈ গৈ তাত তেখেতলোকে মাৰিব লাগে বডিষ্ট। মিটাৰ
অ।
বত্ৰিশ মিটাৰ মাৰোতে, তাক সময় দিয়ে চৈধ্য মিনিট। চৈধ্য মিনিটত তো বহুত ল'ৰা ছোৱালীয়ে, এই সময়তো উলিয়াব নোৱাৰে নহয়। উ
হয় হয়।
সেই-সেই, সেইবাবে সিহঁতে আগৰ পৰা প্ৰেক্টিচটো কৰাটো ভাল আৰু উ
অ' অ'। অ' শুনিছোঁ শুনিছোঁ।
অ' অ', হয় হয়, সেইটো হয় কিন্তু।
উখাবা উখাবা ঠিক - ঠিক কৰা তুমি। যিহেতু ফিল্ডত আ - কি - আজি ৰানি - ৰানিং কৰিব গলা নে নাই বাৰু?
আজি ৰড ৰানিং কৰিব যাম। উ।
অৰ কিমান সময় তাত লাগিলে বাৰু?
ওচৰৰ পৰা গ'লো ভাল মান দেৰি গৈ আহিলোঁ। টাউন পাই আহিলোঁ গে।
অ' ভালে ভালে ভালেই।
অ'। মানে টাউনলে -টাউনলে গ'লো, টাউনলে গ'লো মানে তাত ৰানিং কৰিলোঁ, ৰানিং কৰি